হেল্ল' আ' টো এ হেৰি বহি আছো এতিয়া
অ' বাকী খবৰ পাতি ভাল?
বাকী খবৰ বঢ়িয়া তোমাৰ?
মোৰো ভালেই ৰবা।
দে আহ ক'ত ঘৰত নে বাহিৰত?
ঘৰতে আছো এনে। এনেও বতৰ বেয়া যে বাহিৰত বৰষুণ দি আছে।
বৰষুণ আমাৰ ইপিনেও দি আছে বাৰু
হয় নেকি তুমি বাহিৰত নে ঘৰত?
বাহিৰতে আছো।
উম' আৰু বাকী ক'তো এনেই খোৱা লোৱা কৰিলা?
খোৱা লোৱা কৰা নাই অলপ দেৰিকে কৰিম লাঞ্চ টাইম হওক তিনটামান বজাত খাম।
অ ময়ো খোৱা নাই বৰ্তমান।
ম নাই উম
পিছে খোৱাতটো বাহিৰত খাবা নেকি?
ৰাতিকে ঘৰত যাম আৰু লাহে ধীৰে
বাহিৰত খালে বেমাৰ নহয়? বাহিৰা বস্তুবোৰে আজিকালি কিমান বেমাৰে কৰে সদায় খোৱা নে এদিনে খোৱা বাৰু
এ, মানে সেই, মাজে মাজে খাওঁ কেতিয়াবা
অ', মাজে মাজে খালে চিন্তা নাই।
ডেইলি খালেটো বেমাৰতে পৰিলো হয়।
পিছে ফাষ্টফুড খোৱানে নাই?
ফাষ্টফুড খাওঁ, তুমি?
ময়ো খাওঁ, কিন্তু ইমান নাখাওঁ আৰু আজিকালি জানাই তো কিমান বেমাৰ হৈ গৈছে দিনক দিনে বাঢ়ি গৈছে।
তাকেইতো, বেমাৰৰ কথা ধৰিবই নোৱাৰি, কাৰ কেতিয়া কি হয়!
পিছে
আজিকালি গধূলি খাব যোৱা নাই, আগতে যে গৈছিলা?
গধূলি এনেকে নাযাওঁ কেতিয়াবা যোৱা যায়। এই কালি তাকো অ' তাকোমনি কিবা ম'ম' এটা খাব গ'লো, এনেই আৰু
ডাঙৰ অ'
কেনেকুৱা আছিল?
টেষ্ট ভালেই আছিলে, ভিতৰত এগ থাকে, চিকেন থাকে। ফিডিংখিনিও ভাল ভিতৰৰ। মানে, নতুনকে হেৰি আৰু দাৰ্জিলিঙৰ পৰা মানে ইনভেণ্ট থৈ কিনে আহিছে ইয়াতে গুৱাহাটীত। দাৰ্জিলিঙৰে মানুহ হয়। এটাই নাইটি ৰুপিচ লয়।
কিমান ডাঙৰ থাকে?
ডাঙৰ, আমাৰ হাতখন যিমান ডাঙৰ হাতখনৰ সমানে থাকে।
বাহ, বহুত ডাঙৰচোন। কেইবাৰ খালা পিছে ইমান
সেইটো অ', কি বুলি কয়, এবাৰতে খতম হয় কিন্তু সেই আৰু। মানে, পাঁচটা ম'মৰ বৰাবৰত এটা ম'ম, ' বুজি পাইছা? এনেকুৱা টাইপ আৰু, খাই টেষ্ট ভালে আছিলে। ম'ম খাব পাৰি, কাৰণ সেইটো বইল বচ ন, ভিতৰত চিকেনটো তাকে খালি, এনে বইল পাৰি। সেইবুলি আৰু ফাষ্টফুডত যদি তেল, তেলজাতীয় বস্তু বেছিকে খোৱা বা ফ্ৰাইড বস্তু বেছিকে খালে বেমাৰ হ'ব।
উম, আজিকাল ত ইমান বেমাৰ হৈ যায়, খোৱাৰ বাবেতো বেছিয়ে বেমাৰ হয়।
উম, তাকেটো। বেছি বেয়া।
স্কিনো বেয়া হৈ যায়, বেছি ফাষ্টফুড খালে।
তাকেত', অইলী বস্তু বেছি যিমান বেছি খাবা সিমানে নিজৰ দেহাতো কাৰণে বেয়া। ফ্ৰাইড বস্তু বেয়া। মানুহে মুখৰ জুতিতে হায়।
মই অৱশে মইয়ো খাওঁ।
অ'।
খাওঁ কাৰণে বেমাৰে নুগুচা হৈছে।
তাকেইত, ভোগিছ।
বাকী কোৱা তুমি বেমাৰৰ পৰাৰত কি ক কি কিবা জানানে?
মানে নিজে বেমাৰত ভুগি আছো ৰ'বা লিভাৰৰ
হয় নেকি কি বেমাৰ হ'ল আকৌ?
এই মাজতে অলপমান লুজ মচন হৈছিল তাৰে পিছে পিছে লিভাৰটো অলপমান দিগদাৰ দিলে ড্টৰৰ েষ্ট কৰো ড্টৰে কৈছে যে অলপমান খানা পিনা কন্ট্ৰলত খাবা এনেকুৱাটাই বাৰু
কণ্ট্ৰল মানে
কন্ট্ৰল মানে তোমাৰ অ', মই মানে চিকেন বোা বস্তুটো বিৰাট ভাল পাওঁ চিকেনটো যদি তুমি বেছিকে খোৱা যিকোনো এটা বস্তু যিমান বেছিকে খাবা সিমানে তোমাৰ দেহাৰ কাৰণে বেয়া স সেইটয়ে হ'ল মোৰ লগত মানে অলপমান এফেক্ট কৰিছে লিভাৰত
কেনেকুৱা মানে ভাল হোৱা উপায় দিছে নাই
হ লোৱা উপায় মানে গেষ্ট্ৰলজি ডিপাৰ্টমেণ্টত দেখাব দিছে যিকোনো এটা মেডিকেলত যায় কিনে এতিয়া মোৰ গেছ মানে এইটো আল্টিমেটলি গেছৰে প্ৰব্লেম হয় গেছৰ পৰাটো লিভাৰটোত মানে ব একবাৰে চাই এতিয়া সেইটোৱে এ ড্টৰ ক মতে তোমাৰ হেৰি কি বুলি কয় মেডিকেল মেডিকেলত যাব দিছে আৰু ইমান জল্দি পাৰো নহলে বেছি চিৰিয়াছ হৈ যাওঁতে বেছি দ নালাগে
তুমি গৈছা নাই মেডিকেলত
মেডিকেলত যোৱা নাই যাম ৰবা তিনি এদিনৰ ভিতৰত যাই কিনে কিতাপ চ কৰি আ
অ', যাব লাগে আজিকালিতো জানাই খোৱাৰ বাবে চব বেমাৰ হৈ থাকে
খুৱোৱাৰ ওপৰত প্লাছ তোমাৰা হেৰি খোৱটো বেলেগে নাখালেও মানুহৰ বেমাৰ হয় আজিকালি বিষ কৰি যায় ডিড্ৰচন হয়
অ', ঠিকেই কৈছা আজিকালি মানে খালেও মৰণ হৈছে নাখালেও মৰণ হৈছে
মানে- ব নোখোৱাকে ৱেইট লুজ কৰিম বুলি কিন্তু সেইটো নহয় তুমি হেলডি খালেহে তুমি ৱেইট লুজ কৰিব পাৰিবা বা ৱেইট গেইন কৰিব পাৰিবা হেলদি বস্তুৱে ভাল
উম ভাল বস্তুৱয়ে খাব
তাকে
বাকী কোৱা খবৰ পাতি ভাল
খবৰ পাতি ভাল ভাল তোমাৰ
মোৰো ভাল ঘৰত ঠিকে আছে নে?
ঘৰত ঠিকে আছে ঠিকে আছে
এদিন আছে দিয়া এদিন ওলাই যাও ব'লা খাবলে কবাত ভাল বস্তু
খাব পাৰি
কত এনেকুৱা দোকান চিনি পোৱা নেকি?
হা কিবা কৈছা
দোকান চিনি পোৱা নাই এনে ভাল বস্তু পোৱা
অ পাও পাও তোমাৰ এই হেৰিত আছে এইটো ভৰলো মুখৰ পিনে আছে ভাল ভাল দোকান কেইখনমান আছে
উ
মানে হেল্ডি বস্তু পায় আৰু দুটা দ, দুই এটা মান, অহ।
সেইপিনেতো বহুত দোকান আছে ন', এনেকুৱা খাব পৰা।
উম, বহুত দোকান আছে বহুত, মানে এটা খাওঁ বুলি বুলি ক'লে চবেই চিনি পা গৰলম পৰ খাউগলী বুলি ক'লে, চবেই চিনি পায়।
গৈ থাকা নেকি?
নাযাওঁ, মই কালিয়েই গৈছোঁ অকলে এবাৰ।
যোৱাচিলো, সেইপিনে খাবলৈ।
বাকী হেৰি
এক চেকেণ্ড হা।
উম। এই লগৰ এটাই ইন্টাৰ্ণশ্বিপৰ বিষয়ে কিবা ক'বলৈ ফোন কৰি আছিল।
অহ।
তাকেই। বাকী হেৰি অ', বৰষুণ কমিছে অলপ অলপ।
আমাৰ পিনে অলপ অলপ কমি আছে।
কমিছে অলপ অলপ আছে, কিন কিনিয়া দি আছে। সেইটোৱেই, বাকি হেৰি অ'
লিভাৰৰ বেমাৰটোৰ কথা ঘৰত গম পাই নে নাই?
ঘৰত গম পাই, গম পাই।
ঘৰত হোৱা বস্তু বেছি খাবা।
অ', মানে বইল খানাই খাওঁ ঘৰত। দুই টাইম, বাকী এটা এক টাইম মানে বাহিৰত খাওঁ। যিমান যি হওঁক বেমাৰ হ'লেওতো, খাব লগতো লাগ গিবয়েই। হেবিত এটা হৈ গৈছিল, মানে জাংক ফুড খোৱা, হেবিতটো কমাই আছোঁ এতিয়া।
মানে দুই টাইম ঘৰত খাই, এক টাইম বাহিৰত খাওঁ।
জাংক ফুটবোৰৰ কাৰণে যে কিমান বেমাৰ, সৰু সৰু ল'ৰা ছোৱালীৰ ইমান সৰুৰ পৰাই বেমাৰত ভোগা হৈছে, আৰু ডাঙৰ হ'ব আছ ছেই সিহঁতে।
উম। বেমাৰত ধৰিবই নোৱাৰি আজিকালি। বইলত, বইল চিকেন অলপমান নিমখ দি কেনে
চিকেন খোৱা মানে এতিয়াও।
চিকেন খাব পাৰি চিকেনটো, খালি চিকেন ব্ৰেষ্টটো পাৰি, মানে প্ৰটিনৰ কাৰণে পাৰি।
উম।
মানে সেইটো বইল কৰি, নিমখ অলপমান দি, জাষ্ট লাইট তেল অলপ দিলে, সেইটোৱেই মানে বইল চিকেন য়ে খাব পাৰা আৰু, স্মেল নামাৰে কেতিয়াওঁ। উম, বইল এই দালি চালি, দালিত তেল নিদিয়াকে দিয়া। আলুটো বইল কৰি দিয়ে অলপমান, সেনেকেই আৰু লাইট ৱেইট খানা।
অ', খাব লাগে সেইবোৰ।
আৰু এই চুপ বনাই দিয়ে, মানে বান্ধাকবি, গাজৰ সেইবিলাক দি, অলপ নিমখ দি বইল কৰি। সেই এনেকা চুপ বনাই দিয়ে, সেইবিলাক হেলঠি হয় আৰু।
অ' সেইবোৰ খালে সেইবোৰ খালে স্কিনো ভাল হয় হয় ন'?
অ' হয় হয়। এইবিলাক এতিয়া অলপ অলপ খোৱাই আছে মায়ে।
ডক্তৰে কেইদিন খাব দিছে?
ডক্টৰেটো মোক প্ৰায় ছয় মাহ কন্টিনিউ মানে হেল্ডি খানা খাব দিছে। ছয় মাহ আকৌ ষ্টেত কৰিব। কৰিছে। টেষ্ট কৰি উঠি এতিয়া যদি কমে, এতিয়া ইলেভেন পইন্ট টু হৈ আছে। মানে হেৰি ফেটি লিভাৰ ষ্টেজ থ্ৰী ইলেভেন পইণ্ট টুত আছোঁ আৰু। নৰ্মেল টুৰপৰা ছিক্স থাকে। এতিয়া ইলেভেনৰপৰাই ছিক্সমান আনিব দিছে আৰু ছয় মাহত যদি হয়।
অ' পাৰি যাবা দিয়া।
উম। ফেটী লিভাৰটোতো আজিকালি ফাষ্ট ফুডৰ কাৰণে হৈ আছে। ফেটী লিভাৰটো চবৰে হয়। লাষ্টত যায় অপাৰেচন কৰে তাতে মানে হে কিছুমানতো নাবাচেও বহুত দিগদাৰ হয়। যদি বেছি হৈ যায় আৰু।
অ'। তোমাৰতো ইমান হেৰি হোৱা নাই ন'?
মোৰ আ টেলিভাৰ ষ্টেজত পৰিছোঁ আৰু, মানে থাৰ্ড ষ্টেজ পা লাষ্ট ষ্টেজ এটা আছে। তাৰপিছত এই লিভাৰ চিৰচিচৰ চান্স থাকে।
এইবোৰৰ কাৰণে লিভাৰ হোমিঅপেথিও ঔষধ আছেতো বা এনেুৱা লিকুইড টাইপত। খোৱা লিভাৰ ভাল কৰা।
হোমি'অপেথিকটো টাইম কম দিনত নহয়, বহুত টাইম লয় কিন্তু আমি হোমঅপেথিকৰ ইটাই সেই লাষ্ট মানে থাৰ্ড ষ্টেজত হোমিঅ'পিঠিক খাই লাভ নাই। তুমি ফাৰ্ষ্ট ষ্টেজত যদি খালা হয় তেতিয়া কমে। ফাৰ্ষ্ট ষ্টেজত হোমিওপ'থিকে কাম নিদিয়ে, মানে হমিঅ'পেথিক টাইম বহুত লয় ন'। সেইকাৰণে হোমিওপথিকটোত নাযায়। তুমি এল'পেথিকত যোৱা, এল'পেথিকত গ'লে এইটো মানে জল্দি কাম কৰিব।
তুমি কোনটো লৈ আছা নে
ম-মই এতিয়া এতিয়া নিৰামিষ খাই আছোঁ। মোক কৈছে যে ফাৰ্ষ্টতে ঘৰত ভালকে খানা পিনা কৰ। তাৰপিছত লাহে ধীৰে মানে সেই আৰু যদি অ মানে ভাল নহয় মানে তেজ কৰি থাক দিয়া ছমাহ, পিছত কেইদিনমান মই এনেকে খাই চাওঁ নৰ্মেল খানা, লাইট ৱেইট। আৰু ৱেইটটো গ্ৰেজুৱেলি ডিক্ৰিজ কৰিব দিছে। মানে ৱেইট ৱেইট যিমান বাঢ়ি আছে ৱেইটৰ লগতো বেমাৰটো বেছি মানে বেমাৰটো ৱেইটৰ লগতো জৰিত হৈ আছে ন'। এটা এটা বাইশ বছৰে